হেল্ল'!
অ', ক'ত আছ?
এই ঘৰতে আছোঁ, ভন্টি ৱৰ্কশ্বপলৈ নিছিলোঁ, আহি সোমাইছোহি। অ', তহতঁক ফটোটো দিবলৈ পাহৰি আ চো, মই ৰ' ফটো এটা দি পঠিয়াও হোৱাটছপত, চাবি। আজি আকৌ হেৰি বনাইছে, শিৱ লিংগ বনাইছে।
হা, হা, হা।
তাৰপিছতে ম, পঠিয়াই দিম বাৰু পাছত, আৰু। কি বনাইছিলে আৰু, নাওঁ এখন বনালে।
হা, হা, হা, তহঁতো ৰৈ থাক নেকি গৈ পেলাই তাত?
মই অকণমান দেৰি চাওঁ, তাৰপিছত গুচি আহোঁ, তাৰপিছত আকৌ তাইক আনিবলৈ যাওঁ, আজি আকৌ মই সেই তা তাইক থৈ পেলাই সিহঁতৰ ঘৰলৈ গ'লো, ভাইটিহঁতৰ তালে। গৈ পেলাই তাতে থাক থাকি মেলি অলপ দেৰি আহি আকৌ তাইক লৈ পেলাই গুচি আহিব।
অ', মানে এনেয়ো ভিনদেউ আকৌ অফিচতে থাকে।
উম, উম, ভিনদেউ অফিচতে থাকে যে।
হা, হা, তই, তই এতিয়া কি তেনেকে আছ?
কি মই? ৰাতিপুৱাৰ পৰা দেখোন কামৰ অন্তই নাই দেখোন। শুই উঠাপা, শুই উঠাপা দেখোন ইটো সিটো খোৱা মেলা মোৰ সময় কেনেকে যায়। মই নিজেই নাজানোঁ।
ছোৱালী ৱৰ্কশ্বপ কাইলৈ শেষ হ'ব।
কাইলে শেষ হ'ব অ'।
তুমি গুচি আহিবি তেতিয়া।
নহয়, শনিবাৰে আমি গৈ আকৌ ভিন্দ দেওঁৰ ছুটি নাই নহয়, আমি সোমবাৰে আকৌ গুচিয়ে আহিম মানে।
এই তহঁতে দে তোহঁত কেইদিনমান থাকিব পাৰোঁ দেখোন।
এই আমি থাকিলে আকৌ ভিন্দে আনিবলৈ যাব নোৱাৰে মানে আমাক।
আহ
আকৌ আহিবলৈ দিগদাৰ হ'ব মানে ট্ৰেইনে চেৰেনে আহিবলৈ। পাছত দিগদাৰ পাই যাব মানে আহিবলৈ সেইকাৰণে। আৰু ভিন্দু অকলে গুচি আহিলে হেৰি ভিন্দৱে অশান্তি পায় মানে থাকি বোলে। ভাত পানী বনোৱাৰ পৰা আৰম্ভ কৰি খোৱা বোৱা দিগদাৰ পায়।
অ' এতিয়া আকৌ সেই সময়ো নাপায় নহয়।
অ' হেইকাৰণে অশ সময় নাপায় আৰু এইটো টাইমত কাম বহুত বেছি যে খং উঠ থাকে মানে একেৰাহে।
অহ' হেইটো হয়।
সেইকাৰণে তোৰ ফ্ৰণ্টত পানীগিলাছে তোৰ হাতত দিব লাগিব তেনেকুৱা টাই শুই থাকে এইটোতেই।
আহহ
এক
এতিয়া ছোৱালী কি শুলে নে?
অ' ছোৱালীক শুলে তাইক শুৱাই পেলাই মই তোলে ফোনটো কৰিলো।
অঁ অঁ।
তোহঁতে সেই আম আছেনে নাই ঘৰত আমাৰ এতিয়া
আম আমাৰ ঘৰত নাই এই ইটামণি এইবাৰ যাওঁতে লৈ যাব পাৰিম ৰ তেতিয়া
এ' আনিবলৈ কোৱা নাই তোহঁতি হেৰি কৰিবি তোহঁতে এই মেংগ চিজ কেক বনাই খাবি মই ৰেচিপি পথাও তই শুনি ল।
অ কৈ যা,
দৈ দুটা কিনি আনিবি।
অঁ
পুৰবি দৈ পায় নহয় চাগে,
অ পাই পাই দৈ পাই যাম অহ,
অ দৈটো আকৌ ৰাতি মানে গামোচা ৰুমাল এখনত বান্ধি পেলাই পানীটো যোৱাই থৈ দিব লাগিব, গোটেই ৰাতিটো হাং কাৰ্ড বনাব লাগিব মানে। দৈৰ পৰা পানীটো ৰিমুভ কৰিব লাগিব। হাংকাৰ্ড বুলি কয় সেইটো, সেই হাং কাৰ্ডটো দৈতটো তেনে হাং কাৰ হাং হাং হাং কাৰ
অঁ
হাংকাট বনাব লাগিব মানে দৈ- দৈতো হংকাৰ কেতিয়া হয় যে দৈটোৰ পৰা পানীত নাইকা হৈ যায় সেইটো কেনেকে বনাবি দৈটো কিনি আনি ৰুমালত মেৰিয়াই
হা,
গাঁঠি লগাই ৰুমালখন কৰ'বাত এনেকে বাচন এটা থৈ পেলাই তলত এটা বাচন দি পেলাই, ফুটা সেই বাতিটো থাকে নহয় জালনা বাতিতো, তাতে সেইটো কৰি পেলাই অ তলত ব পানীটো যাব লাগে থৈ দিবি গোটেই ৰাতিটো, তাৰ পিছত পনীৰ এটা কিনি আনি সেই পনীৰ মজুল থাকিলে মজুল দিব লাগে এতিয়া ধৰণৰ মজুল তজুল এইবিলাক আৰু ঘৰত কবি চনি চেনি দি দিবি, চেনি আৰু পনীৰ এই কিতা বস্তু একেলগে মিঃচি মৰণা মাৰি লবি তাৰপিছতে তো, ভাল লাগিবনে পিছতহে গম পাবি। তোক কি, কি দিবলৈ ক'লো তোৰ মনত আছে নাই? পনীৰ
তাৰপিছত দৈ
দৈ আৰু তোৰ চেনি, চেনি অ'। আৰু আমোলৰ ক্ৰীম পালে তাত যদি আমোলৰ ক্ৰীম এটা কিনি পেলাই লৈ গুচি যাবি, তেতিয়া আমোলৰ ক্ৰীম এটা দিবি। এই গোটেইকেইটা বস্তু মিক্সিত মাৰিবি, মাৰি পেলাই থ'বি থৈ পেলাই আম দুটামান কাটি তাৰ অলপ পিউৰি বনাই ল'বি মানে মিক্স মাৰি ল'বি মাৰি লৈ এই বগাখিনিৰসতি সেই পিউৰিখিনি মিক্স কৰি দিবি। মিক্স কৰি দিয়াৰ পিছত ব-বাতি এটাত সেইখিনি চেটাপ কৰি ধুনীয়াকে তাৰ ওপৰত আম দি পেলাই ফ্ৰিজত ভৰাই দিবি দুঘন্টা মানৰ কা ডিপ ফ্ৰীজত ভৰাব নালাগে মানে, জেনেৰেল ফ্ৰীজটোত ভৰালেই হ'ল মানে আৰু যদি তোৰ জেনেৰেল ফ্ৰিজটো চেট নোহোৱা যেন দেখ, তেতিয়া আধা ঘন্টাৰ কাৰণে তই যেনে মানে ডিপ ফ্ৰিজত ভৰাই তাৰপিছত আকৌ তললে লৈ আহিবি। তাৰপিছত আৰু খাই দিবি আৰু।
সেইটো কি? সেইটো কি মানে ডাঠ হৈ যাব নেকি পুৰা?
সেইটো এই চীজ কেকবোৰ যে, চীজ কেকবিলাকৰ নিচিনা হৈ যায় খাবলে। চিজ কেকবোৰ এতিয়া খাই পাইছনে নাই এতিয়া তহঁতি? উদিং নহয় এইটো অকণমান টান হ'ব আইচক্ৰীম টাইপ হ'ব বস্তুটোতো অকমান খাবলে।
আ-আমটো মানে কি অলপ ফ্লেভাৰত আহিবলৈ দিয়া হয়।
অ আমটো অকল ফ্লেভাৰটো আহিবলৈ।
অহ
আৰু খাবলৈ টেষ্টি হয়। মই বনাইছিলো যে, ফটো যে তহঁতি যে দেখিছিলি যে।
অ মাজতে পাইছিলো অ। আৰু, আৰু আৰু এটা দেখিছা নাই? কিবা যে বৰা চাউলত কিবাকে বনাই সেইটো?
বৰা চাউলৰ কি, এই মেংগৰ ষ্টিকি ৰাইচ? অ সেইটোয়ে বনাই খা। এইটো কি আৰু বৰা চাউলটো সিজালি সিজাই লৈ নাৰিকল এটা হেৰি কৰিবি, পাৰিবি পাৰি লৈ নাৰিকলক গাখি উলিয়াই লবি, কক'নাট মিলক উলিয়াই ল'বি, এবাৰ খাইছ নহয় কক'নাট মিল তহঁতি বনাই পেলাই পোৱা নাই খাইছে ককণত মিল্ক চেপি চেপি উলিয়াই। অ সেই ককনাট, টো উলিয়াই পেলাই, তাৰিছতে যিটো সেই নাৰিকলৰ হেৰিটো থাকিলে সেইটো চাউকেইটাৰ ওপৰত দি ককনাট মিলটো ত চেনি মিক্স কৰি তাতে দিয়া, চেনি নিদিলে মজলা আমটো কাষত কাটি আৰু খাই দে আৰু, সেয়াই মেংগ স্তিকি ৰাইচ।
অ সেইটোৱে আৰু।
অ বেলেগ একো নাই মুতে মেংগ ষ্টিকি ৰাইচটোত ককোনাট মিক্স লাগে আৰু সেইটোৱে কথাটো
অ খুব দেখি থাকো এইবিলাক, তোৰ হেইৰিত মন থাকে ৰিলছ বিলাকত আহি থাকে।
স ৰাইচ গ্লুটনিয় থাকিব লাগে। সেই আঠা থকা। আমাৰ বৰা চাউ টোৱেই, কিন্তু সেই তাৰ ৰাই অকমান বেলেগ ধৰণৰ। সিহতৰ ৰাইটো খাবলে মানে আমাৰ ৰাইচতটো যেনেকুৱাত টেষ্টি, সিহঁতৰ তেনেকুৱাই টেষ্টি মানে, সিহঁতৰটো অকমান বেলেগ ধৰণৰ। আমাৰো টেষ্টটো অকমান বেলেগ মানে।
এইটো কৰোৰ মানে, একচুৱেলি কৰ হয় বস্তুটো?
সেই থাইলেণ্ডৰ। মেংগ' ষ্টিকি ৰাইচ, পপাৰ্ড হাইলেণ্ডৰ বস্তু।
হা! হা! হা!
উম অ কথা আজি একদম উদৰ পাই খাই দিলো পুৰা। কালি ভিনদেও বজাৰলৈ গৈছিলে। মই বোলো তুমি সৰু সৰু বাহীতটো বোলো সৰু সৰু য'ত ফুটুকটো য'ত সৰু আছে তেনেকুৱা কঠাল এটা লৈ আহা গৈ যোৱা। অ তেনেকুৱা কঠালটা লৈ আহিবা চাবা বাহিৰ এইটো যাতে ঘন ঘন কে থাকে বুলি, সেই এই বস্তুটো বোলে এনেই নানিবা বোলো। ডাঙৰ ডাঙৰকে থকাতটো বুলোঁ নানিবা বোলোঁ। সৰু, সৰুকে থকা আনিবা। ভীনদেও অনেও চাই চিতি এটা আনিলে এনেকুৱা ধুনীয়া খাবলৈও অকণমান এনে মানে পিঠা ফুটা মানে, মই পঁচিশ ফুটা খাইছো আজি।
বাপৰে! গৰমত মৰি যাবি।
পুটককে খালে এই এতিয়া গোটেই ঘৰ এচি লগাই পেলাই বহি আছো।
ভীনদেও খাবলৈ নাপালে বেছিকে, ময়ে খাইছো পঁচিশ ফুটা।
কি বহুত আছে নেকি?
বহুত আছিলে। পঞ্চাশ সূটামান ওলাইছে।
হা হা হা তেনেকুৱা হলে যিমান দাম দি দিলে বেয়া নালাগে।
অ খাবলৈ মানে বহুত মিঠা। ছোৱালীয়ে কৈছে মানে ইমান মিঠা মা এইটো মইলো ৰহ, মই আজিয়ে খাই লওঁ আও বোলো, আজিৰ পৰা আও মুখত নিদো আও বুলি। ইমান মিঠা। হা আও নাখাওঁ আও কঠাল আও, হৈ গৈছে আও।
এ এইবিলাকত হেৰি হয় জানো? চুগা-চুগাৰ-চুগাৰৰ কিবা এ মানে ইফেক্ট হয় জানো?
কাইলৈ পই যাব।
অ', অ'।
চুগাৰ জম, কঠাল। আম আৰু কঁঠাল চুগাৰ মেইনলিকে এই দুটা বস্তু পা বেছি হয়।
সেইটো ফ্ৰুট চুগাৰহে থাকে। ফ্ৰু
ফ্ৰুট ছুগাৰ থাকিলেও ডায়েবেটিছ-ডায়েবেটিছৰ কাৰণে কঁঠালটো একেবাৰে বেয়া।
অ'।
একেবাৰে বেয়া হ'ল কঠালৰ চুগাৰটো, বহুত বেয়া। আমৰ চুগাৰটো বেয়া, কিন্তু আম তো ধৰি লওক, ঘৰুৱা আম বিলাক যিবিলাক মানেতো বজাৰ পৰা অনা আম বিলাক নহয়, ঘ ঘৰুৱা আমাৰ যিবিলাক আম থাকে, সেইবিলাকত অলপ মিঠাটো কম থাকে ন। চ' আমটো অলপ খাব পাৰি। কিন্তু কঁঠালটোতো একেবাৰে বেয়া। অ', কাৰণ আ-কঁঠালটোত মানে বহুত বেছি হেৰি থাকে মিঠা থাকে।
হা, হা, হা, হা।
কঠাল একদম বেয়া। কঠালক খাবই নেলাগে।
উম, তোৰ-তোৰতো নাই চুগাৰ-তুগাৰ?
মোৰ চুগাৰ-তুগাৰ নাই, হ'লেও বহয় লাগে। মই সেইকাৰণে বাচি-বাচিয়ে খাও। কিন্তু এই মাহটো মই অলপ মিঠাই খোৱা বেচি হ'ল, সেইকাৰণে শকত হৈ গ'লো। সেইকাৰণে এৰিছো আও। আজি যি কঁঠাল খালো আও, আজি ভাত খোৱা নাইতো দিনটো মই।
আজি নাখালি নেকি দিনত?
অ', নাই, নাই, ভাত এৰিলো আও।
ইমান, ইমান নখোৱাকে নাথাকিবি।
নহয়, নহয়। বেলেগ খাও নহয়, মাছ খালো আজি দিনত। পিঠা, বাচনৰে, বেচনৰ চিলা এটা বনাই খালো, মাছ খালো। প্ৰটিন খালো।
অ', ভাতটো নাখাঅঁ মানে?
খালো। অকল ভাতটো নাখাওঁ আও। এতিয়া ৰাতি মই এতিয়া ছটা বজা আ ত কিবা এটা বনাই খাই দিম আৰু। তাৰপিছত মই আকৌ নাখাওঁ আও, ছটা বজাৰ পিছত আৰু
অ', জিম, জিম কি হ'ল?
জিমটো মই যাবলৈ ডক্তৰৰে মানা কৰিলে নহয়। একেবাৰে ৱেইট দাঙিব নোৱাৰা হ'লো ন। হাক দিলে নহয়। অ', এ নাৰ্ভৰ হেটো কাৰণে তোৰ কাৰণে জিম নাযাব বুলি কৈছে আও।
এই অ', ঠিকে আছে বাৰু। এনেকে-এ খোৱা। অ'। খোৱা-বোৱাটো মেইনটেইন কৰি থাকিলে হৈ যাব বাৰু।
হ'লেও নিক্ষিনাই মানুহে এক্সাৰচাইজ কৰিলেহে কৰিব লাগিব। সময় পোৱা নাই আকৌ ছোৱালী অনা-নিয়া কৰি থাকোতে গৈছে।
অ', কি তই কি গাড়ী লৈ যাৱনে নে স্কুটি লৈ?
উম, ডাঙৰ
হেল্ল'।
ডাঙৰখন লৈ যাওঁ, ডাঙৰখন।
বাহঃ, ভিনদেউ নিনিয়ে নেকি গাড়ী?
হা, হা?
ভিনদৈ গাড়ী নেনিয়ে নেকি?
ভিনদেউ সৰুখন নিয়ে, ডাঙৰ খন এ ঘূৰাবলৈ মেলিবলৈ ৰখাবলৈ জেগাটো দিগদাৰ যে।
অ' অ' অ'।
মানে ৰখাবলৈ জেগাটো নাই মানে হেৰি স্কিলন কিবা চলি আছে মানে সেইকাৰণে দিগদাৰ অভিযোগ ৰখাবলৈ।
তই তই এখনো পাও মানে ভালকে আৰু।
সেইদিনাখননে মই আমিনগাঁও লৈ গৈছো, এইখন
ঐ না তইয়ে চলালি নেকি?
অ' ৰেলৱে গ্ৰীণ ৰিজৰ্ট নে এনেকুৱা কিবা আছে নহয় গ্ৰীণ হেৰিখন আমিনগাঁৱত সেইখনলৈ লৈ গৈছিলো আমি স্কুলৰ পৰা গোতে বিলাক, মই লৈ গৈছো সাতজনী টিচাৰ হকে মই চলাই।
বাহ।
উম।
বাহ।
আহোতে আমাৰ বাইদউজনী ড্ৰাইভাৰ মোৰ লগত কম্পিটিশন কৰিছে সি জিকিবই নোৱাৰিলে।
পাখি কি মানে দুখন গাড়ী লৈ গৈছিলি নেকি?
দুখন গাড়ী এখন মই চলাইছো এখন সি চলাইছে।
হা হা হা।
এতিয়া মই প্ৰ ড্ৰাইভাৰ বুজিছ সেইকাৰণে তহঁতক লৈ যাম বুলি কৈছোঁ।
অ' ৰহ এবাৰ চাই লওঁ, সময় উলিয়াব লাগিবৰ এনে আমি বাইশ তাৰিখ মানে যোৱাই হ'ব চাগে।
অ', দে তহঁতি আহিলে ইয়াত এদিন থাকি সোণাপুৰৰ ফালে ৰিজটবোৰ বেছি আছে যে। তাৰে এখনত যাবলৈ ভাল হ'ব।
হা হা হা হা। তাৰপিছত তই এইটো গম পা নে নাই ভোৰভোৰাই যে পালে হেৰিত।
কি কি পালে?
দুতৰা‌।
দতৰা দুতৰা নহয় দতৰা।
এই দতৰা নহয়, দুতৰা 'দ'ত 'ও' কাৰ, অ'।
হে দতৰা বুলিহে কয়।
সেই সেইটো বেংগলী দুতৰা কয় অসমীয়াত।
অ' ত ইয়াত দুতৰা বুজাই
এই মই টিউন টিউন কৰি আছিলোঁ এতিয়া।